হেল্ল' হয় ডাঙৰীয়া নমস্কাৰ
হয় ডাঙৰ নমস্কাৰ মানে মই আজি বিষয়বস্তু এটা লৈছো ভ্ৰমণৰ ওপৰত হয় মানে আপুনি হয় মানে আমি ভ্ৰমণৰ বিষয়ে কিবা এটা আলোচনা কৰোঁ আজি হয় আপুনি কওকচোন বাৰু
হয় হয় হয় মই মানে আগতীয়াকে মই মানে এটা মানে এই বৰ্তমান এটা মোৰ মানে প্লেনিং ধৰক আছে মই মানে এটা হেৰি কৰিছোঁ যে মই মানে এইবাৰ এই গৰমত মানে এই ধৰক অহা মাহত জুলাই মাহত মানে মই টিকিটো হৈছে বাৰু মানে মই শ্বিলঙৰ ফালে অকমান মানে ফুৰিব যাম দহ দিন মান মানে ধৰক দহ দিনৰ এটা মানে ট্ৰিপ হয় হয় মানে ফুৰিব ঘূৰি হয় ম ম ত মানে বিচাৰি আছো মোৰ ধৰক তেনেকে লগ বন্ধু তেনেকুৱা মানে নাই আৰু দুই এজন আছে সিহঁতৰ মানে ব্যস্ত আছে বৰ্তমান যাব নোৱাৰিব ত' সেইটোৱে বাৰু আহ শ্বিলঙত মান মানে মেঘালয়ত যাম
হয় হয় মেঘালয়ৰ আপুনি কোন ঠাইত সঠিককে ভাবিছেনেে এনে
অ ধৰক তাতে বহুতখিনি মানে ভালেখিনি ধৰক আপোনাৰ ৱাটাৰ ফল আছে ন
হয় হয়
তাতে ধৰক আপোনাৰ ঝৰ্ণা আছে ত' মই ভাবিলো ভালে িন আ ত' গতিয়া তাতে গৈ পিনে ভাবিছোঁ শ্বিলং টাউনত যাম বুজিছে শ্বিলং মই চহৰত গৈ পিনে তাতে মানে হোটেল এখনত লৈ তাতে থাকি তাৰ পিছত তাতেতো ধৰক এনেকুৱা মানুহ মানে লোকেল যিবোৰ মানুহ আছে স্থায়ী মানুহ মানুহ মই মানে সুধি পিনে মানে ক'ত হয় থলুৱা সায় স্থানীয় মান মানুহখিনিক মই সুধি মানে ক'ত যোৱাাতটো মানে ভাল হ'ব আৰু কোনখন জেগা মানে তাতে বেছি ধুনীয়া হয় ধৰক গ'লে মানে সেইটো দেখিবই লাগে সেই হয় হয় ভ্ৰমণৰ কাৰণে সেই হিচাপে মই তাৰ পৰা মানে ওলাই যাম হোটেলৰ পৰা
হয় মই আপোনাক এটা হয় হয় একদম ঠিক ৈছে আপুনি মই এটা বস্তু ভাবিছো এই ভ্ৰমণ বোলা বস্তুটো আমাৰ এই সৰু কালিৰ পৰা আহে ন যেনেকৈ আপুনি ক'লে ক্ৰীষ্মক তালত অহা মাহত যাব আমি যেনেকৈ সৰু সৰু থাকোঁতে আমাৰ গৰম বন্ধ হৈছিল তেতিয়া আমি ভ্ৰমণত গৈছিলোঁ শিক্ষামূলক ভ্ৰমণ হওঁক বা নিজাকে পৰিকলল্পনা কৰা কিছুমান ভ্ৰমণ হওক এই আমাৰ আই আইডিয়া বুলিয়ে ক'লোঁ আমাৰ এই আইডিয়াটো আমাৰ তাৰে পৰাই অহা যেন লাগে ন আপোনাক
হয় হয় ভ্ৰমণটোতো ধৰক এইটো তাৰে পৰাই আহিছে আমাৰ সৰুৰ পৰাই আহিছে আৰু আপোনাৰ এইটো মানে নিজৰ অ মানসিক ধৰক শান্তিৰ কাৰণে অ হয় আৰু বহুত আপোনাৰ মানে অভিজ্ঞতা হয় বাহিৰৰ দেশৰ বিষয়ে ভাষাৰ বিষয়ে মানুহৰ আপোনাৰ এই যিটো মানে পৰম্পৰা কালচাৰ হয় হয় গোটেইখিনি আপুনি বুজিব পাৰিব হয় জানিব পাৰিব
হয় আৰু এই ভ্ৰমণৰ পৰা আমাৰ বহুত কিবা কিবি থাকে আৰু সুবিধা আাৰ আ আপুনি যিটো ক'লে মানসিকভাৱে হওক বা শাৰীৰিক ভাৱে হওক হয় হয়
যেনেকুৱা ধৰক আমি আজিকালি বহুত ব্যস্ত জীৱনত আহ মানে এনেকুৱা নহয় নাই যে মানে সময় নাই এতিয়া মানে পটকৈ মানে ক'ৰবাতকৈ মানে ভাবিলোঁ যে যাম কিন্তু যোৱা নহয় দায়িত্ব আহি যায় তেতিয়া মানে বহুতখিনি মানে যেনেকুৱা আপোনাৰ টাই ভত তথা আহে ন ডাঙৰ হৈছ এতিয়া সৰুতো নাই আ মানে চবৰ ক্ষেত্ৰতে মই কৈছো কথাটো ত' সেইকাৰণে মানে এটা পৰিকল্পনা কৰি আগতীয়া কৰি ভালে একমাহ আগৰ পৰা আহ পৰিকল্পনা কৰি মানে এাত থ'ব লাগে আৰু যদি এতিয়া যাব ইচ্ছা আছে
হয় হয় ঠিকেই কৈছে আৰু ভ্ৰমণৰ পৰা মানে আমাৰ মানসিক মানে সকাহ এটা পায় আৰু ভ্ৰমণৰ এইটো এটা মানে হয় হয় আপাৰছ দিনৰ বাবে যাব সনে তেনেকুৱা মোৰো আছে বাৰু মানে ভূটান যোৱা বা শ্বিলং যোৱা বা আপোনাৰ ৱেষ্ট বেংগল ছাইড ভ্ৰমণ কৰা হয় আপুনি আৰু আগতে ক'ত ক'ত ভ্ৰমণ কৰিছে
মই ধৰক বাৰু শ্বিলঙত এইবাৰ প্ৰথমাৰ য ঠিক আছে মেঘালয় ডিষ্ট্ৰিকত মই যোৱা নাই মই কাছাৰ ডিষ্ট্ৰিক্ত গৈছিলোঁ নাই যোৱা নাই এতিয়ালৈকে যোৱা নাই মই ডিমাপুৰলৈকে গৈছো মানে শেষৰ ফালে
গৈছে আৰু
হয় আৰু মই মই ইপিনে মণিপুৰৰ মানে বৰ্ডাৰলৈকে গৈছোঁ মই সেইখিনিলৈকে গৈছো আৰু বাকী মই কাছাৰৱত গৈছিলো কাছাৰ জিলা
হয় হয় মানে এই তিনি চাৰিবিধ ঠাইত আপুনি ভ্ৰমণ কৰিছে আগতীয়াকৈ
হয় হয় কৰিছোঁ আৰু ইপিনে মই গৈছিলোঁ কলকাতা
কলকাতাত ভ্ৰমণ কৰিছে আপুনি হয় আপুনি কল কলিকতা যাওঁতে আপুনি দক্ষিণেশ্বৰৰ কালী মন্দিৰলৈকে ভ্ৰমণ কৰিব গৈছিল ন এইবাৰ স ভ্ৰমণৰ মাজত হয় হয় আৰু লগতে তাতে আপুনি হাওৰা ব্ৰীজ
হয় হয় নিশ্চয় মোৰ তাতেতটো মানে হয় হয় হয় তাতে মানে মই খোজ কাৰী মানে হাওৰ ব্ৰীজখন মানে একদম দেখিছো
হয় হয় আপুনি খোজ কঢ়িছে আৰু ফেৰীতটো উঠিছে ফেৰীত বেছি দামো নহয় আঠ টকাকে লয় হয় হয় হয়
বাৰু আপুনি গৈছে নিকি আপোনাৰ যে ইমান মানে ধৰক অ তাৰে বিষয়ে মানে জ্ঞান আছে
হয় হয় মই যোৱা বছৰ যোৱা বৰ্ষত গৈছিলোঁ জুলাই মাহত অ হয় তাতে ভিক্টৰিয়া মেমৰিয়েলত সেইবোৰতো আপুনি গৈছে বাৰু
হয় গৈছো বুইছে
হয় হয় আৰু ইক' পাৰ্কত গৈছে ছাইন্স চিটিত গৈছে
অ কোচবিহাৰত গৈছেনে
নাই ডাঙৰীয়া মই কোচবিহাৰলৈকে যোৱা নাই আজিলেকে মানে এ গৈছো বাট মই ষ্টে কৰা মানে থ থকাকে যোৱা নাই আৰু
অঁ আচ্ছা আচ্ছা আচ্ছা আৰু মানে আপুনি ক'ত ক'ত গৈছে
মই আপোনাৰ আপুনি যি যিদৰে কৰে মই অৰুণাচল গৈছোঁ ত্ৰিপুৰা গৈছোঁ নাগালেণ্ড গৈছোঁ আৰু আপোনাৰ এই ৱেষ্ট বেংগল গৈছোঁ ইয়াত শ্বিলংতো গৈছো বাৰু
আচ্ছা আচ্ছা
হয় আপোনাৰ হয় হয় হয় আপুনি যে নাগালেণ্ড যোৱা বুলি যে ক'লে ভ্ৰমণৰ বাবে তাতে আপুনি ক'ত ক'ত গৈছিলে
মই মানে কি অ ডিমাপুৰ গৈছিলোঁ ডিমাপুৰৰ পৰা মানে তাতে মই মণিপুৰ বৰ্ডাৰটো চাব গৈছিলোঁ তাতে গৈছিলোঁ আৰু তাতে মানে পাহাৰ আছিলে এনেকুৱা প্ৰকৃতিৰ প্ৰাকৃতিক জগা জেগা হয় নহয় সেইবিলাক ত আপোনাৰ তাতে মা মানে বহুতখিনি আমাৰ ইয়াতে মানে যিখিনি যিমানখিনি দেখা নাযায় তাতে সিমানখিনি দেখা যায়
হয় হয়
আৰু হেই আপোনাৰ চি হয় হয় হয় বহুত ধুনীয়া সুন্দৰ জ জেগাবোৰ
হয় হয় বহুত মনোৰম সৌন্দৰ্য হয়
হয় হয় বহুত বহুত ধুনীয়া আপুনি নিশ্চয় আপুনি এবাৰ যদি আপোনাৰ এনেকুৱা সময় সময় মিলে পৰিকল্পনা কৰি এবাৰ যাব আপুনি
ক্ৰমণৰ বাবে
স হয়
হয় হয় অঁ আৰু আপুনি তাতে এই ভ্ৰমণটোত মানে আটাইতকৈ ভাল লগা মনোৰম সময়খিনি কি আছিল তাৰ
অ মনোৰম সময়তো ক'ব গলে মানে একদম মানে শান্তি মানে আপোনাৰ মানে কোনো মানে মানুহৰ ধৰক মানে যেনেকুৱা থাকে ন আৰু চিঞৰ আ পাখৰ এইবোৰ মানে নাছিলে আৰুএক ত মানে এটা শান্তিময় পৰিৱেশ আছিলে আৰু আপোনাৰ আমাৰ ইয়াত যি খিনি মানে ধৰক এতিয়া বৰ্তমান গৰম পৰিছে মই গৰমৰ সময়তে গৈছিলোঁ গ্ৰীষ্ ষ্মকালেটো লৈছিলোঁ কিন্তু সেইপিনে গৈ পিনে মোৰ মানে ধৰক দিনৰ ভাগত গৈ ইমান এটা মানে গৰম লগা নাছিলে আৰু তাতে যিটো মানে পৰিচ্ কাৰ আপোনাৰ পৰিচ্ছন্ন মানে একদম প্ৰদূষণ মুুক্ত । সেইকাৰণে গৈ মানে আপোনাৰ মানে এনেকুৱা লাগিব যে আপুনি বেলেগ এটা ঠাইত আহিছে। বেলেগ এটা জেগাত আহিছে মানে ভাৰতৰ বাহিৰত । হয়, হয়, হয়, হয়, তাৰে পৰা আপোনাৰ আহিব মন নাযায় । যাবা একদম মন আপোনাৰ মনমুগ্ধ কৰি দিব একদম
অ, অ মানে এইটো ভ্ৰমণটো মানে গ'লে বহুত ভাল লাগে আৰু সেইটোৱে কৈছে আৰু আপুনি? হয় মই আপোনাক শেষত মই এটা হয় - হয় কওক মই শেষত আপোনাক এটা প্ৰশ্ন কৰিছো? হয়-হয় মই আপোনাৰ এটা প্ৰশ্ন কৰো আপোনাৰ মানে ভবিষ্যতত আৰু ক'ত - ক'ত ভ্ৰমণ কৰিব মন আছে?
অ, মই ভাৰতৰ বিষ হয় ভাৰতৰ ভিতৰত মই ধৰক দাৰ্জিলিংটো এইবাৰ যাম মানে যোৱাৰ সিটো শ্বিলঙৰ পিছত মানে মোৰ পৰিকল্পনা আছে শ্বিলঙৰ পৰা আহি । আৰু ধৰক আৰু তো ধৰক দিল্লী আগ্ৰা তাজমহল এইবোৰ মই দেখি শিকিছো গৈছো সেই সেইফালে আৰু বৰ্তমান মানে মোৰ শ্বিলঙৰ পিছত দাৰ্জিলিং । আৰু চেৰাপুঞ্জীও মোৰ মানে সি সিপিনে যোৱাৰো মানে এটা পৰিকল্পনা আছে পিছলৈ । মানে মই বেছি ভাল পাও মানে একদম মানে শীতল যিবোৰ জেগা ন । ঠাণ্ডা জেগা সেইবোৰ জেগাত যাব মই বেছি ভাল পাও । আৰু মানে য'ত জনসংখ্যাটো কম ।
জনসংখ্যা কম অ-অ আপুনি অৰুণাচলৰ ফালে ভ্ৰমণ কৰিব পাৰে তাত জনসংখ্যাও খুব কম । আৰু লগতে আপোনাৰ শীতলো পাব পৰিৱেশটো
ঠিকে আছে বাৰু অৰুণাচলত আপুনি গৈছিলে ন ।
সেইফালে ভ্ৰমণ কৰিব যোৱা নাই এতিয়ালৈকে।
অ, আচ্ছা-আচ্ছা-আচ্ছা। ঠিকে আছে বাৰু মই এবাৰ মানে যাব লাগিব অৰুণাচলৰ ফালে ।
অ, লগতে তাকে আৰু আপুনি কোচবিহাৰ গৈছিল ভ্ৰমণ কৰিব এইটো মই নোট কৰিছো বাৰু তাত মই যাব লাগিব তাত ভ্ৰমণ কৰিলে আটাইতকৈ ভাল লগা বস্তুটো কি শেষত এবাৰ ক'ব নেকি?
অ, নিশ্চয় তাতে যদি আপুনি কোচবিহাৰত যায় আপুনি তাতে ৰাজাৰ যিটো মানে প্ৰাসাদ আছে তাতে কোঁচ ৰাজ মানে ৰাজাৰ যিটো প্ৰাসাদ। তাতে আপুনি এবাৰ মানে যাব ভ্ৰমণ কৰিব । আপুনি গোটেইখিনি দেখা পাব যে আগত প্ৰাচীন যুগৰ মানুহ মানে আগত মানে কেনেযে আছিলে । আৰু সিহতৰ মানে মানে যেনেকৈ ৰহণ চহন আপোনাৰ খাদ্য বিষয়ে মানে গোটেইখিনি তাতে দেখা পাব আপুনি।
হয় ঠিক আছে ডাঙৰীয়া বাৰু। ধন্যবাদ মই আপোনাৰ এইটোৰ পৰা ঠিক আছে বাৰু ধন্যবাদ দাদা । হয়-হয় দাদা ধন্যবাদ হয় ।